হেল্ল'
হেল্ল'
অ বাইদেউ
হয়।
আহ কি কৰি আছে
এ গৰমৰ কাৰণে পিছটা বহি আছিলো বতাহ মাৰি আছিল যে
অ কিন্তু কি কিন্তু অ আমাৰ চাইড আমাৰ চাইডও কিন্তু ক'বলগীয়া গৰমতটোও দিছে যেনেকে বতাহো দি আছে দেই তেনেকে কিন্তু ভাল লাগিছে অ কিন্তু কিন্তন্তু দুপৰীয়া সময়তহে মানে একেবাৰে তাপতো শহিব পৰা না তেতিয়া বতাহটো গাতে লগা নাছিলে কিন্তু অ অ অ গাত লাগি নছে কিন্তু এতিয়া কিন্তু ভাল লাগিছে অলপ বতাহতটো ফিৰি ফিৰিয়ে বতাহ মাৰি আছে যে সেইটো কাৰণে ভাল লাগিছে অ আজি কি ভাত কি দি খালে আজি
আজি ভাত এই হেৰি বনালো দিয়ক অমিতা খাৰ বনালো তাৰ পাছত আলু পিটিকা কৰিলো আৰু এই কঠাল গুটি পিটিকা কৰিলো আপুনি
মই আকৌ সাৰটো বনাব নোজানো কেনেকে অ মই মই আকৌ এইয়া আজি আকৌ গৰমৰ কাৰণে মই আজি মগুৰ দালি বনালো
অ অ মগু দালিতটো ঠাণ্ডা দিয়ক
অ অ তাৰপিছত আৰু মগু দালি বনালো বনাই লৈ পেলাই আৰু হেৰি আলু ভৰ্তা বনালো আকৌ এই আমাৰ আৰু এই সৰু ল'ৰা ছোৱালীও আছে যে সিহঁতে আকৌ নেখাই নহয় সিহঁতক কণী আমলেট বনাই দিলো
অ অ হয় দিয়ক ল'ৰা ছোৱালী থাকিলে বৰ দিগদাৰ
অ সেই তেনে অ ইটো নাখায় সিটো নেখায় সেইকাৰণে আকৌ ধুমা ধুমাক আকৌ সিহঁতক কণীৰ আমলেট বনাই দিলোঁ
হয় হয় ভালে কৰিলে পিছে আপোনাৰ এই ল'ৰাটো গৰম বন্ধ দিলে নে নাই
নাই গৰম বন্ধ দিয়া নাই ইয়া কালিলৈ ছয় তাৰিখ কালিলৈ মানে মানে সিহঁতৰ স্কুল খুলিব খুল সিহঁতক ফাৰ্ষ্ট ইউনিট টেষ্ট এটা দিছিলে নহয় সেই তেজ তৰ মানে বহিও দিব দ বহিও দিব দিয়াৰ পিছত সাত তাৰিখৰ পৰা স্কুল আৰু বন্ধ আৰু এই কিন মানে ইমানেই গৰম ইমানেই গৰম পৰিছে বন্ধটো অকণ সোনকালে দিলে অলপ ভাল হয় আৰু মানে লঅ অ ল'ৰা ছোৱালীও মানে জোতা মোজা পিন্ধি পেলাই যাই আৰু ক্লাছত এখন এ এখন বেঞ্চত পাঁচটা ছটা ল'ৰা-ছোৱালী বহে, ঠেলা হেঁচা বহুতো সুবিধা হয়, এ সেইটো কাৰণে
আৰু ইউনিফৰ্মযোৰো বহুত গৰম লাগে দিয়ক চ
অ, ইউ-ইউনিফৰ্মযোৰো গৰম, তাতে জোতা-মোজা পিন্ধিব লাগে।
সেইফালেও গৰম, এইফালে, এ মোৰ ল'ৰাটো সেই একে গতি। এ, আৰু কো এ বৃহস্পতিবাৰ মানে সেই ক্লাছ টষ্ট আছে, তাকো মানে দুটা চাবজেক্টৰ! তাৰ পাছতহে এঘাৰ তাৰিখমানৰ পৰাহে বন্ধ দিব নেকি, স্কুল।
অলপ দেৰ-দেৰি আছে তেতিয়া হ'লে, তিনদিন, চাৰিদিন মান আৰু আছে অ, আমাৰ কালিতোহে। আমাৰ কালিতোহে খুলিব আৰু প'ৰহিয় পৰা বন্ধই হ'ব আৰু। মো মানে তেতিয়াহে অলপ আৰু ৰক্ষা আৰু ল'ৰা-ছোৱালীখিনি এ স্কুলৰ পৰা আহিলে দেখি বেয়াই লাগে! পিছে আপুনি ঘৰত মূৰ্গী- চূৰ্গী পুহিছে নে নাই? অ, বাৰু পিছে অ, পুহিছে নহ, ঘ, মুৰ্গী পুহিলে আৰু কি মানে ঘৰৰ লোক লোকেল মুৰ্গী অকনো, উম, মুৰ্গী আৰু খাব পাৰি। আকৌ ক-কণীও পোৱা যায়। সেইটো কাৰণে, অ'। বেচিবও পাৰি সেইটো কাৰণে। আহ, এতিয়া আকৌ আমাৰ, ইয়া
হয়।
আমাৰ ইয়াত আকৌ মুৰ্গী বহুত দাম, সেইকাৰ মও, ময়ো কেইজনীমান পুহিঁছো মানে মূৰ, মূৰ কেজি আমাৰ ইয়াত এতিয়া পাঁচশ, ছশ মান হয় কেজি, লোকেল মূৰ্গীৰ। অ', মই আকৌ মূৰ্গী পুহিঁছো, পুহিঁছো, এজনী চো, মূৰ্গীয়ে মোৰ কণী পাৰিয়েই আছে, এতি এতিয়া মূৰ্গী কণী এতিয়া উম দিবলৈ এতিয়া নোৱাৰিম, ইমান গৰম! কণী পাৰিয়ে আছে। যে শুকাই, শুকাই গৈয়ে আছে।
অ, অ, এই, এই বস্তুতটো কিয় হয়নো? এই শুকাই, শুকাই কিয় যায়নো?
শুকাই যায় তাৰমানে গৰমৰ কাৰণে শুকাই যায়গৈ। আৰু কণীখিনি এতিয়া আমি ফ্ৰিজতো ৰাখ ৰাখিব নোৱাৰোঁ। যদি কণীখিনি ফ্ৰিজত ৰাখোঁ, তেতিয়াহ'লে বোলে শুনিছোঁ সেয়া কণী উম দিলে পোৱালি নজগায়। সেইটো কাৰণে, অ', সেয়া। অ', সেইটো কাৰণে আমি বে, হেৰি, এতিয়া পোৱালি দিবই নোৱাৰি দিম, তাকে বেয়া লাগিছে এতিয়া পোৱালি দিব নোৱাৰিলে, এতিয়া মূৰ্গীখিনি মোৰ নেবাঢ়িব। যেইটা মূৰ্গী কেইটা, ল, উঠা টেংকি থাকিব। উম, এতিয়া পোৱালি দিব পৰা হ'লে কেইটামান মূৰ্গী সৰহ হ'ল হয়। এনেই নচ ষ্ট হ'ব, সেইকাৰণে খাই পেলোৱাই ভাল। আৰু এতিয়া আপোনাৰ ইয়াৰ এতিয়া জুলাই সোমাইছেহে, আগষ্ট আছেই, ছেপ্টেম্বৰ আছেই, ই তিনি মাহততো কোনো কাৰণতেই নোৱাৰিম চাগৈ মূৰ্গী উম দিবলৈ, আৰু বহুতেই গৰম পৰিব এই তিনিমাহত, একেবাৰে আগষ্ট, চে-চেপ-চেপ প্তেম্বৰলকে। ইয়াৰ পিছত বহুত গৰম কৰিব এতিয়া জুলাই আ-আজি পাঁচ তাৰিখ হৈছেহে। জুলাইটো সম্পূৰ্ণ মাহটোৱেই আছে। আগষ্ট আছে, আকৌ ছেপ্টেম্বৰ আছে। অক্টোবৰৰ পৰা চাগৈ অকণ, অকণ আৰু কমি আহিব আৰু অ
আৰু মুৰ্গী কি পুহিব আমাৰ ধৰক পিছতে ধৰক ধান খেতি আছে তাৰ পৰা সাপ নেওল এইবোৰ কব মানে গুই এইবোৰৰ পৰা মানে বহুত ভয়
অ', আমাৰ আমাৰ আকৌ আমাৰো ওচৰতে পথাৰখন নহয়। ইমান ডাঙৰ গুই দেখ যাই থাকে গৈ থাকে গুই বিলাক আমাৰ দেখিলেই ভয় লাগে কিবা ঘৰিয়াল তৰ নিচিনা এনেইকে আহিব চৰাই ফেলাই অ ঘৰিয়ালৰ নিচিনা নিচিনা এক লাগে অ চৰাই খিনিও দেখাৰ লগে লগে চিঞৰ লয় চিঞৰাৰ পিছত আমি চাওঁ কি হৈছে দেখা পাও একেবাৰে ই ইমান ডাঙৰ ডাঙৰ গুই ওলাইছে মানে এ সেয়া
কি কৰিব উপায়ো নাই পুহিবও লাগে
অ পিছে যে গৰমৰ বন্ধত ল'ৰা ছোৱালী এটা ফুৰা
গৰম বন্ধত ফুৰিবলৈ ভাবিছো মাহীহঁতৰ ফালে যাম শিৱসাগৰৰ কিন্তু এ যিটোহে মানে গৰম পৰিছে তাক তাকে মানে ভাবি আছো যাম নে নাযাম ইফালে মাহীও মাতি আছে হয়।
আপোনাৰ মাহী শিৱসাগৰত আছে নেকি আপোনাৰ মাহী কি শিবি অ', ঠিকে আছে শিৱসাগৰ খনতো গ'লেও মাহী ঘৰতো ফুৰা হল আৰু আমাৰ ধুনীয়াকৈ ধ ৰংঘৰ বা একে ধুনীয়াকৈ দেখোন একেবাৰে গৌৰৱ বন্ধত‌ অ থাকি থাকি চবেই চাব পাৰিব থকাৰ সুবিধা আছে যেতিয়া চোৱাৰ আৰু এদিনতে শেষ কৰিব নোৱাৰিলেও বা বহুত ধুনীয়া সুবিধা দেখোন অ।
এতিয়া ল'ৰা ছোৱালীকেইটা কিতাপ পঢ়ে ধৰক সেইবোৰ বুজিও পাব দেখুৱালে। শিক্ষা এটাও পাব ৰজাদিনীয়া ঘৰ এইবোৰ।
অ সেইটোৱে এইবিলাকতো আৰু চাব লাগে ল'ৰা ছোৱালীক দেখাব লাগে।
হয় হয়।
অ তাৰপিছত আৰু মইতোতো মইতোতো ভাবিয়া আছিলো কিন্তু ম আমাৰ আকৌ সৰুটো নিনিলে সি আকৌ নেমানিবই একদম মানে হেৰি হৈ যাব গৈ তাক যাবই লাগে মানে ইমান গৰমত বন্ধহে ভয় লাগে। এ
অ অ হয় নেকি?
গৰমৰ কাৰণে তাৰ মানে উ বেলেগ ঠাণ্ডাৰ জেগাত ফুৰিবলৈ যাবলৈ ভাল লাগে আৰু। তেতিয়া মানে একো কষ্ট পোৱা নাযায় এতিয়া এই গৰমত মানে বাকী খিনি জেগাত বহুত গৰম সেইকাৰণে মানে ল'ৰা ছোৱালী এটা এতে গৰম কি বুজি পায় সিহঁত গৰম ঠাণ্ডা সিহতে একো বুজি নাপায় আমাৰ সেই গৰম বুলি বিলে আমি কাপোৰে এসজ পিন্ধি লৈ যাওঁ বুলিলে আমাৰ ভয় লগা হ'ল।
ভয় লগা হৈছে। যিটো গতিত গৰম আৰু ফুৰিবলৈ গৈলেৈ গৰম সোমাই গলেতো আৰু বেয়াই হ'ব।
অ অ এতিয়াতো গ মানে কি জানে এনেকুৱা গৰম ঘৰত যদি আলহী আহিব বুলি গম পাই তাতেই ভয় লাগে।
হয় হয় আপুনি ঠিকে কৈছে।
আল আলহী আহা বুলি খুৱাব লাগিব। ই এনেুৱা কাৰণে মানে যু থাৰ কাৰণে টানেই লাগে এতিয়া নিজে কেতিয়াবা মানে থুল মুলকৈ এসাঁজ বনাই খালো আৰু গৰম লাগিছে বুলি যেনে তেনে খাই বৈ থাকিলো, কিন্তু আলহী আহি স তেনেক খলাব নহ'ব গৈ লৈ পেলাই ধুনীয়া বদনাম কৰিব গৈ। সেইটো কাৰণে মোৰ ভয় লগা হ'ল, অহ সেয়াই। এতিয়া তাকে ভাবি আছো কি কৰো যাও নে নেযাও নে তাকে চাই লওঁ এ মানে যদি মাহৰ লাষ্টলৈও হয় গৈ তেতিয়া হ'লে হেৰি কৰিব পাৰো নেকি?
হয়। ময়ো চাওচোন মাহৰ লাষ্টত ঠাণ্ডা অলপ পৰে নেকি কিজানি অকমান মানুহক ৰ'দটো বা কমিলে বৰষুণ-চৰষুণ দিলেও।
সেইটো যোৱা-যোৱা-যোৱা বছৰ জুলাই মাহত আকৌ গোটেই মাহ ত বৰষুণ দিলে অ। তাৰ পিছত আগষ্টৰ পৰা যেতিয়া ল'ৰা ছোৱালী বিলাকৰ স্কুল খুলিছে তেতিয়াৰ পা যে ইমান গৰম মানে
আৰু আপুনি চাবচোন স্কুলতটো বন্ধ দিলে আপোনাৰ বৰষুণ দিয়ে, আৰু স্কুল খুলিলে আকৌ ৰ'দ দিয়ে হয় হয়।
সেয়াই যোৱা বছৰ পিছত তেনেকুৱাই হৈ গ'ল যোৱা বছৰ অ তাকে ময়ো তাকে ক'ম। বুলি ভাবিছো। একেই মানে, যোৱা বছৰ গোটেই জুলাই মাহতেই বৰষুণ-বৰষুণ-বৰষুণ স্কুল যেতিয়া আগষ্টৰ পৰা এক তাৰিখৰ পৰা ইছ স্কুল খুলিলে সেইদিনাখনৰ পৰা আৰম্ভ সেইদিনাখনৰ পৰা ৰ'দ।
এই বতৰৰ লগত স্কুলৰ কিবা কানেকশন থাকা
ন তেনেকুৱাই অ কিন্তু এয়াম উ পিছবেলা অলপ বতৰটো ডাৱৰ ডাৱৰ নিচিনা লাগিছে, বৰষুণ অকণ আহে নে নাহে
হয় হয় নাই যোৱা ৰাতি আমাৰ ফালে বিজুলী মাৰি আছিলে কিন্তু বৰষুণ নিদিলে।
অ সেয়াই অ এনেই মই কিন্তু সেয়া এনে কাৰোবাক ঘৰত ফুৰিবলৈ ময় নাযাম।